কোৱাচোন! শুনিছো শুনিছো। তুমি?
অ' ময়ো শুনিছো দিয়া। কি কৰি আছা?
এনে ৰবা! হাইলত বহি আছিলো। তুমি কি কৰিছা?
ময়ো এনে আছিলো, কৰি। কি বুলি কয় চাহ খালানে নাই?
অ' চাহো খালো লগতে অলপ কিবা জলপানো খালোঁ ৰ'বা! তুমি?
হয় মই এনে আৰু চাহ অকমানে খালো ৰ'বা!
হয় দিয়াচোন কোৱা কি বিষয়ত ফোন কৰিলা আজি?
আজি মানে এনে আছিলো যিহেতু মানে এটা বিষয় লৈ এনে অকমান আলোচনা কৰিম বুলি ভাবিলো, মানে কথা পাতো।
হয় হয়, কোৱাচোন কি বিষয়?
আমি বিহুৰ ওপৰতে কথা পাতো নেকি?
হয় বিহু বিহুতো ক'বলৈ গ'লে অসমৰ এটা মানে বহুত ডাঙৰ উৎসৱ, আৰু অসমৰ গৌৰৱ। আমাক বিহুৱে জীয়াই ৰাখিছে দিয়াচোন! ভাল বিষয়ে এটা লৈছা কোৱা বিষয়ে বিহুৰ বিষয়ে।
হয় এনে তুমিতো জানাই আমাৰ বিহু তিনটা আৰু আমি তিনিওটা বিহু কিমান আনন্দ উল্লাসেৰে পালন কৰোঁ প্ৰত্যেক বছৰে।
হয় হয়, ঠিক কথা কৈছা। আমাৰ বিহু আমি খুব আনন্দ উল্লাসেৰে আমি পালন কৰো দিয়াচোন।
হয়, যেনেকৈ ধৰা আমাৰ কি বুলি কয় ৰঙালী বিহুতো! এতিয়া ৰঙালী বিহুতো আমাৰ আহ' অসমীয়া নৱবৰ্ষৰ আৰম্ভণি হিচাপে আমাৰ তিনিওটা বিহুৰ মানে একদম মানে বেছি আনন্দ উল্লাহেৰে পালন কৰা হয়। আ' অ' ফাৰ্ষ্ট বি- বহাগ বিহুৰ আৰম্ভণি হোৱাৰ আগতে কুলিৰ মাত শুনিবলৈ পাবা, ঢোল পে পাৰ মাত এইবিলাক কিমান মানে এটা ভাল লাগি থাকে মনটো শুনা পাই।
অ' ঠিক কথা হৈছে আৰু কুলিয়ে যেতিয়া মাতে, তেতিয়া আমাৰ মনটো ভ- বহুত ভাল লাগে দিয়াচোন সেনেকে।
বিহু বিহু লাগে গাত। তেতিয়া মানে আৰু বিহু বুলি ক'লে অসমীয়া সকলোৰে মানে গাত তৎ নাথাকে বুলি যে কয়, সঁচা কথা কিন্তু দেই। একদম বিহুত বিহু বুলি ক'লে অসমীয়া গাত তৎ নাথাকে, খুব মনটো বহুত উল্লাসিত হৈ থাকে সকলোৰে।
হয়, তুমি ঠিকে কৈছা বাৰু। নামাৰ মানে যোনটো ৰঙালী বিহুত দিনাই চাবা মানে ৰঙালী বিহুত যেতিয়া আমাৰ প্ৰথম দিনা গৰু বিহুৰ দিনাখন গৰুক কেনেদৰে ৰাতিপুৱাই লৈ যাই পেলাই পুখুৰীত আহ মানে পুখুৰীৰ ওচৰত আৰু মাহ হালধিৰে গা ধুওৱা হয়। তাৰ পিছত সিহঁতক নতু- নতুন পঘা দিয়ে সিদিনাখন সেনেদৰে আমাৰ গৰু বিহুটো পালন কৰা হয়। পিছত আৰু পিছদিনাখন মানুহ বিহুৰ দিনাখন মানুহবোৰেও ৰাতিপুৱা উঠি পেলাই গা মাহ হালধিৰে গা-পা ধুৱে, তাৰ পিছত আমাৰ যোন- তেতিয়া মানে মানুহ বিহুৰ দিনাখন আমাৰ যোনজন আমাৰ ঘৰত ডাঙৰ মানুহবিলাক তে আমাৰ মা দেউতা হওঁক বা ককা আইতাই হওঁক, আমাৰ এযোৰ নতুন কাপোৰ দিয়ে, সেইযোৰ আমি সিদিনাখন আহ মানে বিহু বুলি নতুন আহ বছৰৰ আৰম্ভণি বুল্লি পিন্ধো আৰু। তো এনেদৰে মানে বহুত ভাল লাগে এইবিলাক নিয়ম নীতিবিলাক।
উম, হয় হয়, ঠিক কথা হৈছে আৰু বিহুৰ প- মানে ৰঙালী বিহুৰ প্ৰথম মানে যেনেকে আমাৰ গৰুবিলাকক অ' নদীত লৈ পেলাই গা ধুৱে, মই সেইটো নিজে মানে কৰিছোঁ। সেইটো মানে খুব এটা ভাল লাগে আৰু যেতিয়া গাঁৱত যাই পেলাই আমি বিহুটো উদযাপন কৰোঁ, তেতিয়া মানে সকলো বিহুৱে ধৰা আমি যেতিয়া গাঁৱত যাম নহয় তেতিয়া
সেই গাঁৱত পাতা বিহু আৰু গ- মানে এনেকে চহৰত পতা বিহুৰ মাজত বহুত পাৰ্থক্য এটা আছে। মই সেইটো নিজে অনুভৱ কৰিছোঁ, যেতিয়া আমি মানে ৰঙালী বিহুৰ দিনাই হওঁক। ৰঙালী বিহু আমাৰ গৰুৰ বিহু দিনাখন বাৰু আমাৰ এ চহৰত ইমান উম মানে গৰু যিহেতু নাই, সেইবাবে আমি সকলোৱে ঘৰতে থাকোঁ দিয়াচোন আৰু। উম কিন্তু গাঁৱত সেনেকুৱা নহয় দিয়াচোন তুমিও জানা। উম তুমি নিজেও যদি এনেকে যদি ৰঙালী বিহুত যদি গৈছা, তেনেহ'লে গৰু বিহুৰ দিনা গৰুক আহ নদীত লৈ যাই পেলাই যি ধৰণে নোৱাই মানে গা ধুৱায়, তাৰ পাছত অ লাও, বেঙেনা, তাৰপাছত মাখিয়তী আদিৰে মানে যি খিনি আমাৰ মানে পৰম্পৰা, সেই পৰম্পৰাখিনি যেতিয়া আমাৰ পালন কৰা হয় নহয়, তেতিয়া সেই পৰম্পৰাখিনিৰ মাজত মানে আমাৰ মনটোও ভাল লাগে আৰু খুব ভাল লাগে, সেই মানে সেই দৃশ্যবিলাক খুব ভাল লাগে দিয়াচোন।
হয়, তুমি ঠিকে কৈছা বাৰু। তেতিয়া মানে গোটেইবলাক আন তুমি কোৱাৰ দৰে আমাৰ চহৰত যিহেতু ইমান নাই এইবিলাক। গৰু চৰু নাইয়ে ক'ব গ'লে এঘৰৰ বা দুঘৰত থাকে। তো সেইকাৰণে বেছি কৰা নহয় আৰু গাঁৱত যিহেতু সকলোৰে থাকে ঘৰে ঘৰে থাকে। তো মানে বহুত ভাল লাগে মইয়ও গাঁৱত বহুত বাৰ গৈছো ৰঙালী বিহুৰ সময়ত এনেদৰে মই অ'। মানে ককা আইতাৰ লগতে হওঁক বা মামাহঁতৰ লগতে হওঁক এইবিলাক নিয়ম নীতিবোৰ পালন কৰি পেলাই বহুত ভাল লাগে চাইও ভাল লাগে কৰিও ভাল লাগে আৰু লগত যে গধূলি গধূলি ল'ৰা ছো সৰু সৰু ল'ৰা ছোৱালী বা ডেকা গাভৰু বিলাকে এ বিহুৰ সাজ পিন্ধি আহি পেলাই সকলোৰে ঘৰে ঘৰে গৈ মানে সেইটো হুচৰি বিহু গায় বা নাচে। এনেকুৱা ধৰণৰ বিভিন্ন মানে উম। সেইবোৰ চায় পেলাই বহুত ভাল লাগে বিহুৰ সময়ত।
হয় হয় একেবাৰে থিক কথা আৰু। ভোগালী বিহুৰ বিষয়ে তুমি জানা নহয়?
হয় জানো, কাৰণ ভোগালী বিহুতো আমাৰ ভোগৰে বিহু দিয়াচোন। কাৰণ সেইখিনি সময়ত আমাৰ শস্যবোৰ পথাৰৰ পৰা কাটি আনি আমাৰ ভঁৰালত পুৰা ভৰ্তি হৈ থাকে। ত আহ আমাৰ মানে ঘৰত একদম একো নাটনি নহয় আৰু, আগৰ দিনত এইবিলাক মানে সেই আছিল। এতিয়াতো বাৰু মানে যিহেতু বেছিভাগ মানুহ গাঁওঁতে হওঁক বা চহৰতে হওঁক অ' দোকানৰ পৰাই চাউল তাউল কিনি আনে তো মানে অ' এতিয়া ইমান নাটনি নহয়। হয়ে কিন্তু আগতে সেনেকুৱা আছিল যে মানে কঙালী বিহুৰ সময়ত নাটনি হৈছিল, তাৰপিছত ভোগালী বিহুৰ সময়ত ধোওঁতে ধান বোৰ কাটি আনি ভঁৰালত ভৰ্তি হৈ থাকিছিল, তো সেই গোটেইবোৰ মানে নিয়ম নীতিৰে কৰিছিল, আৰু সেইকাৰণে ভোগৰ বিহুৰ মানে আগদিনাখন ৰাতি উৰুকা হিচাপে মানে আমি হেৰি কৰিছিলো। ভোজ ভাত খাইছিলো, গাঁৱৰ গোটেইবিলাকে লগ হৈ পেলাই খাইছিল। অ' বা এতিয়াও খাই দিয়াচোন এনেকৈ বা আমাৰ ঘৰতো আমি এনেদৰে খাও আমাৰ ঘৰৰ মানুহ বিলাক। মিলি পেলাই সিদিনাখন বিভিন্ন ধৰণৰ বস্তু অনা হয়, হেইবিলাকেৰে আমি এ মানে ধুনীয়াকৈ ভোজ খাওঁ, তো মানে বহুত ভাল লাগে আৰু, পিছদিনাখন অ' উঠি গা পা ধুই পেলাই মেজি জ্বলাবলৈ যোৱা তো মানে সকলোবোৰ নিয়ৰ ভাল লাগে। তুমি পিছে কি কি জানা ভোগালী বিহুৰ বিষয়ে এনে?
হয়, তুমি কোৱাৰ দৰে যে আমি সকলোৱে ভোগালী বিহুৰ দিনা
মানে মাছ হওঁক মাংসই হওঁক সকলোৰে উভয় উভয়নদী হৈ থাকে দিয়াচোন। আৰু হুম। ভোগালী বিহুৰ সময়ত যে আমাৰ ধান কাটি আমাৰ ভঁৰালত উভৈয়নদী হৈ থাকে, সেই ধান কটাৰ যিখিনি নৰা সেই নৰাৰে আমি উম, গাঁৱত মানে উ পথাৰত দিয়াচোন পথাৰত আহ মানে মেজি বনোৱা হয় সেই নৰা কাটি আনি, পাছত সেই নৰা মেজিত অ' মানে নৰা কটা মেজিত মিলি সকলোৱে ভোজ ভাত খাই আৰু সেই মেজি ৰাতিপুৱা সকলোৱে উঠি বৰ জনাই মানে ডাঙৰ স মানে গাঁৱৰ সকলোতকৈ সন্মানীয় ব্যক্তিজনে আহি পেলাই সি মেজিটো জ্বলাই তেতিয়া সকলোৱে উম, অগ্নি দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰে যে সকলোৰে জীৱন সুখময় হয় আৰু একো যাতে বিধি পথালি নাহে। উম, বেমাৰ আজাৰ নহয় সেনেকেই ভোগালী বিহুত অ' দৈ চিৰাও মানে বহুখিনি গুৰুত্বপূৰ্ণ পালন কৰি দিয়াচোন বিশেষ কৈ ক'বলৈ গ'লে ৰঙালী বিহু হওঁক আৰু ভোগালী বিহু হওঁক। সেই, সেই দুটা বিহুত মানে আহ দৈ চিৰা মানে আমাৰ অসমীয়া মানে এটা উম, প্ৰাণ বুলিও ক'ব পাৰি। দৈ চিৰা সেইটো মানে খুব প্ৰচলিত হয় দিয়াচোন আৰু দৈ চিৰা মই খাই খুবেই ভাল পাওঁ, তুমি খোৱা নে নোখোৱা পিছে দৈ চিৰা?
হয় ময়ো খাওঁৱে মানে বহুত ভাল লাগে দিয়াচোন সকলোবোৰ খাই পেলাই। ভোগালী বিহু আৰু ৰঙালী বিহু কিন্তু চাবা এতিয়া আমাৰ কঙালী বিহুতো যোনটো আছে সেইটোত আমি ইমান আনন্দ উল্লাস কৰা নহয়, সেই কঙালী বিহুৰ দিনাখন বেছিকৈ মানে ধৰ্মীয় অনুষ্ঠান বোৰ বেছি হয় যেনে নাম ধৰা চাকি জ্বলোৱা শৰাই দিয়া, সেনেকুৱা ধৰণৰ মানে বেছি আৰু সিদিনাখন। কাৰণ তুমিতো, জানাই কঙালী বিহুৰ সময়ত আহ পথাৰ ধান বোৰ মানে পথাৰত ধান থাকে সচা কিন্তু মানে আহ যোনবোৰ শস্য সেইবিলাক হৈ থাকে সেইকাৰণে আমাৰ ভঁৰালত নাথাকে শস্য। সেইবাবে আমি আৰ কৃষি সকলৰ এই বিহুতো হয়, বেছিভাগ ক'ব গলে কৃষকসকলে মানে এ পথাৰত আকা, বন্তি জ্বলাই আকা বন্তি জ্বলাই পেলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে, যাতে আহ মানে কি বুলি কয়, বানপানী বা পোক-পতংগই আহ শস্যবোৰ নষ্ট নকৰে। এনেধৰণে আৰু ঘৰতো, এজোপা তুলসী ৰোপন মানে তুলসী এজোপা নতুন কে ৰোপণ কৰি তাতে ওচৰত ভেটি বনাই, সে কি বোলে শৰাই দিয়ে ছাকি দিয়ে এনেকুৱা, ধৰণৰ নিয়ম নীতিবোৰ পালন কৰা হয়।
হয়, হয় ঠিক কথা কৈছা আৰু কঙালী বিহুৰ বিষয়ে তুমি যিখিনি ক'লা, সকলোখিনিয়ে হয় সেনেকুৱাই মানে মই এবাৰ মানে কঙালী বিহুত আহ গাঁৱত গৈছিলো তেতিয়া মানে। আমাৰ মামাহঁতৰ তাত গৈছিলো দিয়াচোন তেতিয়া মানে উম, আমাৰ এটা চাকিটো যে মানে অকল অ' মানে এই যে মানে এইটো কি বুলি কয়, ঔটেঙা, ঔটেঙাৰ পৰা মানে সিচাক চাকিটো যে ওলাই সেই চাকিটোত চাকি দিছিলে, পথাৰত গৈ সেইবিলাক দৃশ্য মানে উম, খুব ন অ' মানে খুব আকৰ্ষণীয়। উম, তাৰপিছত। মানে মই খুব আনন্দিত হওঁ যে মই অসমীয়া আহ হৈ জন্ম লৈছো চ' সেনেকে মানে খুব ভাল লাগে আৰু এনেকৈ যে অসমীয়া পৰম্পৰাসমূহ দেখি পেলাই। হয় নহয় বাৰু?
হয়, তুমি ঠিকে কৈছা আৰু এনেদৰে বিহুৰ ওপৰত আজি আমি যিখিনি কথা ক'লো মানে ধৰা তুমি যিখিনি জানা ক'লা, মই যিখিনি জানো ক'লো, আমি দুজনেও যদি কিবা নজনা কথা আছিল, আমি জানিবলৈ পালো। এনেদৰে কিবা নহয় কিবা বিষয়ত আমি পাতি থাকিম দিয়া আগলৈ।
হয়, হয় ঠিক কথা কৈছা আৰু, আজি এইখিনিতে সামৰিছো তেনেহ'লে আগলৈ
অ', ঠিক আছে দিয়া ৰাখিছো।
উম দিয়া।